হেল্ল'
অ! শুনা পাইছানে?
উম! পাইছোঁ-পাইছোঁ। তুমি শুনিছানে?
অ! শুনিছোঁ-শুনিছোঁ। কি কৰিছা?
এয়া তোমাৰ এনেই বহি আছোঁ গৰম উঠিছে।
অ! ভাত-পানী খালা নাই?
উম! ভাত-পানী খালোঁ-খালোঁ। তুমি খালানে?
অ'! মই তোমাৰ এই, জাষ্ট খাই মেলি উঠিছোঁহে। আজি মানে, তোমাৰ এই, অলপ দেৰি হৈ গ'ল, ভাতটো খোৱা। অ'! বাকী খবৰ-খাতি কোৱাচোন?
খবৰ-খাতি ভালেই, ভালেই! তাকে, তুমিও ইমান দিন ফোন কৰা নাই, আজি বহুত দিনৰ মূৰত ফোন কৰিলা।
অ'! মই মানে, ফোন কৰিলোঁ মানে, এই কথা এটা ভাবিছোঁ! গম পাইছা নাই? বোলোঁ, তোমাৰ হঁতে অকমান আলোচনা কৰোঁ বুলি ভাবিলোঁ! মানে, আজিকালি চোৱা এতিয়া, মানুহ বিলাকেতো এক্সাৰচাইজ নকৰাই হৈছে, হয় নে নহয়?
অ'!
এতিয়া তোমাৰ, মইও তোমাৰ আজিকালি এক্সাৰচাইজ নকৰা হলোঁ নহয়। এতিয়া কি হৈছে, আজিকালি যে, এক্সাৰচাইজ কৰিবলে মই বাদ দি দিলোঁ। এতিয়া, কি হৈছে? মোৰ মানে গাত গাটো অলপ দুৰ্বল নিচিনা লাগি থাকে। মানে, তোমাৰ কিবা গাটো, ভাল নালাগে মানে! গম পাইছানে?
হয়, হয়।
কিবা, ফ্ৰেচ-ফ্ৰেচ নিচিনা লাগি নাথাকে। কিবা যেন, শক্তি অলপ কমি, কমিয়ে থকা নিচিনা, তেনেকুৱা লাগে মানে! কিবা অ'! কিবা দুৰ্বল নিচিনা লাগে মানে! তাকে, জিমলৈকে যাম নেকি, তাকে ভাবি আছোঁ!
অ'! জিম যাব পাৰা, জিমটো বহুত ভাল বস্তু আছে। ভালদৰে ব্যৱহাৰ কৰিব জানা?
তাকে, তুমিও যাবা নেকি? মই বোলোঁ, সোধোচোন।
হয়! মই ভাবি আছোঁ বাৰু! মানে, কি হৈছে! এ, মানে, এক্সাৰচাইজটো কমি গৈছে যে, আজিকালি। কথা পাতিব মানে, এলেহুৱা হৈ পৰিছে। মই ভাবি আছোঁ বাৰু দেই! মনে-মনে কথাটো। ফোন কৰিলা, ভালেই কৰিলা বাৰু।
এতিয়া, এক্সাৰচাইজ কৰিলে বাৰু আমাৰ, কি কি লাভ হ'ব বাৰু তোমাৰ মতে?
অ'! এক্সাৰচাইজটো আচলতে, মানুহৰ শৰীৰৰ এটা অংগ হিচাপে, আমি ল'ব লাগিব। কাৰণ, চোৱা! আজিকালি মানুহ বিলাক কি হৈছে, একদম এলেহুৱা হৈ পৰিছে। মানুহ বিলাকে, তোমাৰ এক্সাৰচাইজটো দূৰৰে কথা, ঘৰেৰে মানে, কুটা এডাল কৰিবলৈকো মানুহে, মন নকৰে। তেওঁলোকে, কি হয়, অকল মোবাইলটো বা লেপটপটো ল'ব হয়, অফিচৰ কাম কৰিব। নহ'লে, ঘৰতে বহি বিভিন্ন ধৰণৰ, এইবিলাক ভিডিঅ-চিডিঅ চাব, চিনেমা চাব। তেনেদৰে, সময়বোৰ পাৰ কৰি দিয়ে। আৰু কিছুমানে, কি কৰে! জিমটো যায়, জিমটো কিন্তু, নামতহে যায় জিমলৈ।
অ'!
জিমত ধৰা, যিখিনি হাৰ্ডৱৰ্ক। সেইখিনি, তেওঁলোকে কৰিবলৈ নিবিচাৰে। এতিয়া, কিছুমান ধৰা, মেচিনত তোমাৰ, জিমত কি হয়! চাইকেলিঙৰ তেনেকুৱা, কিছুমান মেচিন থাকে। তাৰপিছত, কিছুমানত ধৰা দৌৰিব পাৰে। তেওঁলোকে, কি কৰে! সেই, চাইকেলিঙৰ যিটো মেচিন থাকে, তাত বহি লৈ তোমাৰ পাঁচ মিনিট মান বা খুউব বেছি, দুই মিনিট মান চাইকেলিং কৰিব নহয়।
হয়!
তাৰ পিছত, তেওঁলোকে মানে, তেওঁলোকৰ সেইখিনিতে আমনি লাগে। তেওঁলোকে, তাত তাতে বাদ দি দিয়ে। তেওঁলোকে ভাবে! এইবিলাক নকৰোঁ, আমনি লাগিছে। তাৰপিছত, তোমাৰ আকৌ ৰানিং কৰিব পাৰি। যিটো মেচিনত তোমাৰ, ৰানিং হয়। তাত, লাহেকে তেওঁলোকে, স্পীডটো একদম মিনিমাম যিটো স্পীড থাকে সেইটো লগাই লৈ লাহেকে- দুই মিনিট মান খোজকাঢ়িব তাৰ পিছত তেওঁলোকে- কি কৰে একদম যিমলে গৈ উধাই মুধাই ফটো সোপা মাৰিব ফটো মাৰি তেওঁলোকে ঘৰলৈ গুচি আহে। কিন্তু, সেইবোৰ কৰি জানো কিবা লাভ আছে একো লাভ নাই তেওঁলোকে- জীম লে গৈ ফটো মৰা নিচিনাহে হল তেওঁলোকৰটো স্বাস্থ্যৰ একো লাভ নহল। ফেতপেক চাবলে গ'লে আমি যদি কিছুমান মানুহ এনেকুৱাও আছে তেওঁলোকে- সঠিকভাৱে সক্ষম নহয় যাৰ ফলত কি হয় তেওঁলোক জিমলৈ যাবলৈ নোৱাৰে। কিন্তু সেই সেইসমূহ মানুহে কি কৰিব পাৰে ঘৰতে এক্সাৰচাইজ কৰিব পাৰে। আৰু আজিকালি একদম সাধাৰণ মানুহৰ ওচৰত এটা স্মাৰ্টফোন থাকেই।
অঁহ'
তিয়া লাহেকে সেই স্মাৰ্ট ফোনটোত উলিয়াই ললে, এট- ধৰা ঘৰতে কৰিব পৰা কিছুমান এক্সেৰচাইজ বুলি যদি তেওঁলোকে তাত চাৰ্চ কৰি দিয়ে- অসমীয়াতে হওক বা ইংলিছতে হওক যদি চাৰ্চ কৰি দিয়ে- তেনেকুৱা কিছুমান এক্সাৰচাইজ মানে তাত তোমাক দেখুৱাই দিব সেই প্লেটফৰ্মসমূহত- তুমি এ মানে বৰ টানো নহয় সেইবিলাক আচলতে ঘৰত বৰ ধুনীয়াকৈ কৰিব পাৰি।
হয় হয়,
এতিয়া লাহেকে ঘৰত তোমাৰ সময় এটা একদম তেনেকে উলিয়াই লৈ সময় সীমা উলিয়াই লৈ- লাহেকে ঘৰত একদম ধৰা মৰ্ণিং টাইমত বেছি ভাল আৰু এক্সাৰচাইজ বস্তুটো। এনেও একেবাৰে মানে মৰ্ণিং টাইম আৰু যিটো গধূলা সময় এই সময়তোত- টা আচলতে শৰীৰৰ এক্সাৰচাইজৰ কাৰণে বহুত ভাল। তেওঁলোকে এই সময় দুটা বাছি লয়। তাত ধুনীয়াকে তেওঁলোকে আধা ঘন্টা বা এঘন্টা যদি এক্সাৰচাইজ ৰেগুলাৰ কৰে- তেনেহলে তেওঁলোকৰ স্বাস্থ্যটো কিন্তু একদম দীৰ্ঘায়ু হৈ যাব। কাৰণ, আমি যদি লৈ- কৰো এজন এক্সাৰচাইজ কৰা ব্যক্তি আৰু এজন এক্সাৰচাইজ নকৰা ব্যক্তিৰ মাজত যদি আমি চাওঁ-
হয়,
আমি বহুতো পাৰ্থক্য কিন্তু একদম চকুৰে জল জল পট পট- কৈ জিলিকি পৰে। আমি তেওঁলোকৰ স্বাস্থ্য ৰ ক্ষেত্ৰতে হওক বা তেওঁলোক- কৰ মগজুৰ বিকাশৰ ক্ষেত্ৰতে হওঁক আমি বহুতো পাৰ্থক্য দেখিবলৈ পাওঁ। উম' সেই ক্ষেত্ৰত এতিয়া চোৱা আমি যদি ৰেগুলাৰ যদি আমি- তে এদিনত চৌবিশ ঘন্টা থাকে হয় নে নহয় এই চৌবিশ- ঘণ্টা আমি যিমান ব্যস্ত থাকিলেও আমি যদি নিজক- শৰীৰটোৰ কাৰণে আমি দহ মিনিট আধা ঘন্টা এটা উলিয়াব নোৱাৰো- তেনেহলে আমাৰ নিজৰে অপকাৰ। কাৰণ নিজৰ স্বাস্থ্যতকৈ একো হ'ব নোৱাৰে, ডাঙৰ বস্তু একো নাই। তুমি যিমান ধন টকা পইচা আৰজিলেও তোমাৰ স্বাস্থ্য টো যদি ভালে নাথাকে- সেই টকা পইচাৰ একো মুল্য নাই সেই ক্ষেত্ৰত তেওঁলোকে- চৌবিশ ঘন্টাৰ ভিতৰত যদি আধা ঘন্টা বা এঘন্টা সময় উলিয়াই- তেওঁলোকে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি পেলাই এক্সাৰচাইজ কৰে- বা এক্সাৰচাইজ ঘৰতে কৰিবলৈ টান পালে বা নাজানিলে শিকাই দিয়া মানুহ- নাথাকিলে তেওঁলোকে যদি জিমলৈ গৈ পেলাই সেই এক্সেচাইজসমূহ কৰে- তেতিয়া কি হ'ব তেওঁলোকৰ জীৱন কালটো যদি ধৰা পঞ্চাশ বছৰ আছিলে- তেওঁলোকে সেই জীৱন কালটো ধৰা- দচ বিছ বছৰ আৰু আগুৱাই লৈ যাব পাৰিম কাৰণ যেতিয়া মানুহে এক্সেচাইজ- তেতিয়া কি হয় গোটেই শৰীৰটো এনেকুৱা মানে ফ্লেক্সিবেল হৈ পৰে আচলতে।
হয় হয় হয়
তে লাগেতেন আমাৰ শৰীৰত একো বেমাৰ আজাৰ নাই, আমাৰ শৰীৰতটো একদম ফ্ৰীলি আছে। আমি মানে সিঙৰ নিচিনা হৈ পৰিছো, তেনেকুৱা অনুভৱ হয়। আৰু কি হয় যেতিয়া মানুহে এক্সাৰচাইজ কৰে, তেতিয়া মানুহৰ মাইণ্ড টো এনেকুৱাই ফ্ৰেচ হৈ পৰে মানুহৰ মনৰ যিখিনি নিগেটিভিটি থাকে, সেইখিনিও আচলতে নাইকিয়া হৈ যায়। সেই ক্ষেত্ৰত চাবলৈ গ'লে মানুহে এক্সাৰচাইজ কৰাটো অত্যন্ত দৰকাৰী। কাৰণ মানুহে এক্সাৰচাইজ যিমানে কৰিব সিমানে স্বাস্থ্যৰ মানে সময়সীমা টো বাঢ়ি বাঢ়ি গৈ আচলতে আমাৰ বয়সটো বাঢ়ি বাঢ়ি গৈ থাকিব। কি হয় এক্সাৰচাইজ কৰিলে আমাৰ মুখৰ যিটো হাঁহি, সেইটো আচলতে আগত কৈ বহুত বেছি পৰিমণে আমাৰ ভাললৈ দেখা যায়, আৰু আমাৰ মনতটো একদম খুব ভাল লাগি থাকে। এক্সাৰচাইজ কৰিলে আমাৰ স্বাস্থ্য টো ফিটনেচ টো আমাৰ ভাল হৈ থাকে। আমাৰ মন মগজ ভালে থাকে, সেই ক্ষেত্ৰত আচলতে মানুহে এক্সাৰচাইজ কৰাটো একদম অত্যন্ত দৰকাৰী বস্তু।
অ দৰকাৰী, গতিকে তুমি সেই এক্সাৰচাইজ এক্সাৰচাইজৰ বিষয়ে ইমান খিনি কথা কৈছা, হয় নে নহয়? তুমি বহুত খিনি কথা, বহুত খিনি গুৰুত্বপূৰ্ণ কথা কৈছা এ এক্সাৰচাইজ কৰিলে মানুহৰ কি কি লাভ হব পাৰে, হয় নহয়? গতিকে এতিয়া তুমি তুমি এতিয়া মই দেখিছো বহুত খিনি কথা জানাই।
হয় হয়
গতিকে মই তোমাতকে অকমান কম জানিছিলো, কিন্তু মই সেই এতিয়া তোমাৰ পৰা বহুত খিনি কথা বুজি পাইছো। মানে গম পাইছা নে নাই? তোমাৰ মতে কি মানে আমি যদি এক্সাৰচাইজ ৰেগুলাৰ কৰি থাকো, দৈনিক যদি আমি প্ৰতিদিনে যদি নিয়মিত ভাৱে আমি এক্সাৰচাইজ কৰি থাকো, এতিয়া কি হয় তোমাৰ মতে অ আমি হেৰি কৰিব পাৰো ন? আমাৰ যিটো মানে জীৱন কাল সেইটো আমি বঢ়াব পাৰো। হয় নহয়?
বঢ়াব
মানে আমাৰ আমি যদি এনে নৰ্মেলি যদি তোমাৰ পাঁচ বছৰ যি থাকিম যেনে তোমাৰ এক্সাৰচাইজ কৰাৰ ফলত আমি দহ বছৰ জীয়াই থাকিব পাৰো ন? তোমাৰ মতে কি হব আমাৰ জীৱন কালটো আমাৰ এক্সপাণ্ড হৈ যাব।
উম হয়
গতিকে সেই ক্ষেত্ৰত চাবলৈ গলেতো এক্সাৰচাইজটো এটা বহুত ভাল বস্তু। কাৰণ এক্সাৰচাইজে যদি আমাৰ জীৱন কালটো অকমান বঢ়াব পাৰে আচলতে চাবলৈ গ'লে বহুত এটা ডাঙৰ বস্তু গম পাইছা নে নাই সেইটো আমি, তেনেহলে সদায় ৰেগুলাৰ আমি এক্সাৰচাইজ কৰিব লাগে। কাৰণ স্বাস্থ্যটোতো আমাৰ নিজৰে। আমাৰ স্বাস্থ্যটোৰ কথা আমি নিজে চিন্তা কৰিব লাগিব। গতিকে আমি এতিয়া সেইটো হিচাপত চাবলৈ গলে আমি সদায় ৰেগুলাৰ তোমাৰ ৰাতিপুৱা সোনকালে শুই উঠি
উম
আমি যদি তোমাৰ দেইলি তিনি চাৰি কিলোমিটাৰ যদি দৌৰি দিওঁ, ৰানিং কৰো মানে সেইটো আমাৰ মানে বহুত ভাল হ'ব গম পাইছা নে নাই? কাৰণ দৌৰিলে কি হ'ব আমাৰ শৰীৰটো মানে একদম ভালে ভাল হৈ থাকিব। বুজি পাইছা? অঁ। মানে আমাৰ গাটো ফোল বডী এক্সাৰচাইজ হয়। আৰু তাৰ লগতে কি হয় জিম যাব পাৰিলেতো ভালেই লগতে।
ভাল অঁ।
কিন্তু এতিয়া তোমাৰ বহুত মানুহ এনেকুৱা আছে। এই তেওঁলোকৰ কি হয় জিম যাবলৈ মানে হাতত পইচা নাথাকে। গম পাছা নাই? গতিকে মই কোৱা নাই যে তোমাক তুমি যে জিম যাবই লাগিব, জিম যোৱাটো কম্পালচৰী তোমাক সেইটো কথা কোৱা নাই। কিন্তু, তুমি যদি জিম যাব পাৰা হেন তেনেহলে সেইটোতো ভালেই। কিন্তু যদি যাব নোৱাৰে তেনেহলে তুমি ঘৰতে এক্সাৰচাইজ কৰিব পাৰা ন, এতিয়া মই কোৱা ম'তে তোমাৰ ৰাতিপুৱা শুই উঠি তিনি চাৰি কিলোমিটাৰ যদি তুমি দৌৰি দিয়া, দৌৰি আহি তুমি পুচ আপ, পুল আপ তেনেকুৱা ধৰণৰ বহুত আছে এক্সাৰচাইজ, এতিয়া যিহেতু মোবাইল ফোনটোত থাকেই মোবাইলত চাই মেলি সকলোৱে এক্সাৰচাইজ কৰিব পাৰে। এক্সাৰচাইজ মানে তোমাৰ সেই এক্সাৰচাইজ মানে তোমাৰ সেই জিমত কৰা এক্সাৰচাইজ যে
উম।
ডাম্বেলে দাঙিব লাগিব সেইটো কথা নহয়। এদিনত তুমি নিজৰ বডীটোক লৈ মেলিও এক্সাৰচাইজ কৰিব পাৰা। তোমাৰ নিজৰ বডীটোৰ নিজৰ যিটো বডীৰ ৱেইট সেই ৱেইট পৰা তুমি এক্সাৰচাইজ কৰিব পাৰা গম পাইছ নাই? আকৌ এতিয়া বিভিন্ন ধৰণৰ যোগাৰ বিলাক আছে।
আছে আছে, হয়।
তুমি কৰিব পাৰা। যাৰ ফলত কি হব তোমাৰ তুমি কৈছাই বডটো ফ্লেক্সিবুল হব। তাৰ লগতে কি হ'ব আমাৰ, আমাৰ শৰীৰত থকা যিবিলাক অলাগতিয়াল পদাৰ্থ সেইবিলাক ঘামৰ যোগেদি কি হ'ব ওলাই যাব বা বাহিৰ হৈ যাব, সেই ক্ষেত্ৰত চাবলৈ গলে এক্সাৰচাইজ
ভাল ভাল, হয়।
এনেকুৱা এটা কেছ লৈছো গম পাইছা নাই এতিয়া আমাৰ এইটো কেঞ্চাৰ বেমাৰ বৰ্তমান চলি আছে মানে, সেই কেঞ্চাৰ বেমাৰটোতো এতিয়ালৈকে কোনো ঔষৰ সমূহ নাই। নাই নাই অঁ। অ সেইটা অতি মাৰাত্মক বেমাৰ, তাৰ আজিলৈকে একো ঔষধো ওলোৱা নাই, একো ওলোৱা নাই সেইটো আচলতে একো কৰিব নোৱাৰে হয় নহয়? কিন্তু তোমাৰ এনেকুৱা এজনী মানুহ মানুহ আছে সেই মানুহজনী কি হৈছিলে তোমাৰ কেঞ্চাৰৰ একেবাৰে যিটো লাষ্ট ষ্টেজ, সেই লাষ্ট ষ্টেজত আছিলে তাৰ পিছত তেওঁক ডক্ট ৰে তোমাৰ ছমাহ সময় দিছে। এই ছমাহ সময় অকল জী থাকিব, তাৰ পিছত তেওঁৰ মানে মৃত্যু হ'ব
গম পাইছা নে? হয়। তাৰপিছত সেই মানুহ
মানুহজনীয়ে কি মানে মানুহজনীয়ে নিজৰ ওপৰতো আত্মবিশ্বাস আাছিলে দেই, যে তেওঁ যে আৰু জীয়াই থাকিব সেইটো ওপৰত নিজৰ ওপৰতে মানে এটা বিশ্বাস আছিলে কনফিডেন্স আছিলে। তাৰপিছত কি কৰিলে মানুহজনীয়ে তোমাৰ নিজে কি কৰিলে মোবাইলতে চাই মেলি এনেকে, তোমাৰ যোগাসন কৰিব আৰম্ভ কৰিলে। গম পাইছা? মানে মই, এইটো কথা কবলৈ কৈছোঁ মানে, তোমাৰ সেই যোগাসন কৰি এজন মাইকী মানুহে, তোমাৰ নিজৰ সেই, যিটো আজি যিটো, বেমাৰ আজিলৈকে একো ইলাজ ওলোৱা নাই। যিটো, ল'ৰা আজিলৈকে, একো ঔষধ ওলোৱা নাই। সেই, বেমাৰটো মানে, যোগাসনৰ জৰিয়তে, যোগাসন ডেইলি তোমাৰ, যোগাসন কৰি-কৰি, সেই বেমাৰটো পৰা, একেবাৰে পৰিত্ৰাণ পাই গ'ল। গম পাইছা নাই? মানে, সেই বেমাৰটোত তোমাৰ, কমপ্লিটলি ভাল হৈ গ'ল। যিটো, ডক্টৰে তোমাৰ বিচুটি খাই গৈছে। কাৰণ, ডক্তৰ মতে সেইটো লাষ্ট ষ্টেজ আছিলে। তাৰ কোনো ঔষধো নাই। তাত, অ'! খাবলগীয়া কথা। কাৰণ, ডক্টৰেও বিচুতি খাই গৈছে। কাৰণ, ডক্টৰ সেইটো, চাই মেলিয়ে কৈছে, ৰিপৰ্ট।
হয়!
চিৰিন জীয়াই নাথাকিব। অ'! তাৰ পিছতহে, আচলতে ডক্তৰেও বুজি পাইছে যে, যোগাসনৰ যিটো তোমাৰ মূল্য, সেই মূল্যটো কিমান? এজন মানুহে, তোমাৰ যোগাসনে আমাক এজন মানুহক কেনে, কিমান চেঞ্জ কৰি দিব পাৰে। আৰু যোগাসনে, আমাৰ কিমান মানে, বেমাৰৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে, গম পাইছা নাই? সেইটো কাৰণে, আমি সকলোৱে যোগাসন কৰিব লাগে। মানে, যোগাসনৰ শক্তি বহুত আছে।
হয়, হয়!
এতিয়া, সেই আগৰ দিনৰ যি, প্ৰাচীন কালত যিসমূহ মুনি আছিলে, ঋষি মুনি আছিলে। তেওঁলোকেও, তোমাৰ ৰেগুলাৰ যোগাসন যোগাসন কৰে। গতিকে, নিশ্চয়! যোগাসনৰ কিবা এটা নহয়, কিবা এটা ৰহস্য আছে। কিবা এটা গুৰুত্ব আছে, গম পাইছা নাই? সেইকাৰণে, আমি যোগাসন কৰিব লাগে। এক্সাৰচাইজ কৰিব লাগে। নিজৰ শৰীৰটোক লৈ- মেলি, আমি সকলো এক্টিভ হৈ থাকিব লাগে। সমস্যা নাই। তেতিয়াহে আমাৰ স্বাস্থ্যটো ভালে থাকিব! আৰু তোমাক কৈছোঁ, স্বাস্থ্যটো যি যিহেতু, আমাৰ নিজৰ, গতিকে আমাৰ নিজ